হেল্ল'
হেল্ল'
অ' কি খবৰ?
মোৰ ভালেই, তোমাৰ?
আছোঁ দিয়ক ভালে। ম‌ইয়ো গৰম বন্ধ কেনে চলিছে?
গৰম বন্ধ আজি দুই নম্বৰ দিনটো পাৰ হৈ গ'ল।
অ' হয়, ঘৰত থাকি অলপমান শান্তি পাইছে নে এতিয়া সদায়টো দৌৰিয়ে থাকিব লাগে।
অ' অ' ভাল লাগি আছে ৰ'বা এইকেইদিন। অলপ আৰাম পাইছোঁ।
হয়, হয়, হয়, ঘৰত থাকিলে অকমান নিজৰ এই যত্নও কৰি ৰাখিব পাৰি নহয় নে?
অ' অ' সময়মতে খোৱা লোৱা কৰিব পাৰি।
হয়, হয়।
অ' বাকী তুমি কৰি আছা এতিয়া?
মই এইমাত্ৰ ৰুটি খাই উঠিলোঁ ৰ'ব। এতিয়া অকমান বহিছোঁ এনে, তাৰ পিছত কালি এটা পৰীক্ষা দিবলৈ যাম। সেই কাৰণে আজি সোনকালে শুই দিম আৰু বেছি দেৰিলৈকে নাথাকোঁ ৰাতি।
অ' অ' ঠিকে আছে দিয়া। তেতিয়া হ'লে পৰীক্ষাৰ বাবে শুভেচ্ছা জনালোঁ।
অ' ধন্যবাদ, ধন্যবাদ। চাওঁ কি হয়, এতিয়া কালি দি চাম আৰু যদি পাওঁ ভালে। নহ'লে আৰু উপায় নাই।
অ' ঠিকে আছে দিয়া। পঢ়া শুনা ঠিকে মানে হৈছে নে পঢ়া শুনা।
পঢ়া শুনা কৰি আছোঁ। আগৰ বছৰৰ প্ৰশ্ন কাকত খন চালোঁ। তাৰে ভিতৰত কেনেকুৱা কেনেকুৱা প্ৰশ্ন আহে সেইবোৰ চাই চিতি মেলি পিছে অলপমান তৈয়াৰী কৰিছোঁ আৰু বাকী কালিহে দেখা যাব।
অহ' ঠিকে আছে বাৰু। এতিয়া খোৱা লোৱা হ'লে যেতিয়া বেছি দেৰি কৰিব নালাগে। সোনকালে‌ অ' খাই লৈ শুই দিবা আৰু ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়।
অ, দুকালে ৰাতিপুৱা আঠটা মানত। যে ঘৰৰ পৰা ওলাব লাগিব ধুই ধুনীয়াকে।
অ- অ ঠিকে আছে। পৰীক্ষা কেইটা বজাৰ পৰা?
পৰীক্ষা আছে নে, চাৰে নটা বজাৰ পৰা আছে কিন্তু চাৰে আঠ আঠটা বজাত পোৱাকে যাব দিছে আৰু। এডমিট কাৰ্ড খনত যেনেকে লিখা আছে।
অ, অ।
গতিকে সেইখিনি সময়তে মিলাই যাব লাগিব আৰু।
অ- অ ঠিকে আছে বাৰু। ঠিকেই আছে, উম। এই কি বুলি কয়। অ, ৰুটি কিহেৰে খালা?
ৰুটি এয়া, মায়ে মুগৰ দালিৰে চবজি বনাইছিলে। ঘুগনি নিচিনাকে বনাইছিলে, মুগৰ দালি বনাইছিলে অকল। ভাল লাগে এনেকে খাই, মই বহুত ভাল পাওঁ। মুগৰ দালিটো গৰম মছলা দি বনালে। উম, সোৱাদটো বৰকে আহে। আপুনি খাই পাইছে নে কেতিয়াবা?
অ, মইয়ো মাজে- মাজে বনাও তেনেকে। মগুৰ দালিটো মুগটো, গোটা মুগটো।
হয়।
অ, গোটা মগুটো তিয়াই থৈ দিও, তিয়াই থৈ পেলাই কুকাৰত তেনেকে সিজাই লওঁ। সিজাই সি তেনে আকৌ কুকাৰত সিজাওতেই মানে তাতে বিলাহী আদা, নহৰু, জলকীয়া এইবোৰ এনেকে দি দিওঁ। মানে সিজাওতে কুকাৰতে দি পেলাই সিজাই দিওঁ। তাৰ পিছত অ, পিছত আকৌ তেল- তেল মাৰি পেলাই এনেকে ধুনীয়াকে পানী- চানী দি অলপমান উতলাই দিওঁ। তেতিয়া সোৱাদ লাগে আৰু খাই। উম, ময়ো- ময়ো তেনেকে মাজে- মাজে বনাও। আৰু তেনেকে মগু, গোটা মগুৰ লগত আৰু কেতিয়াবা বুট- বুট দি পেলাই ও বনাওঁ, মটৰ মটৰে দি বনাব পাৰোঁ, তেনেকে।
অ, মটৰেৰে খাই ভাল লাগে বহুত।
উম। তাকেইতো মটৰো দুই- দুই প্ৰকাৰৰ মটৰ আছে নহয়, বগা মটৰ আৰু সেউজীয়া মটৰ। মটৰ, উম, সেউজীয়া মটৰটোৰে বেছি সোৱাদ লাগে আৰু।
অ- অ।
উম, এই বগা মটৰটোৰ বাকলিতো অকমান টান- টান- টান হয়।
অ, অ, সেইকাৰণে অকমান সোৱাদটো কম হয় চাগে?
অ, বাকলিটো যে অকমান ঠান হৈ যায়, সেইকাৰণে মানে সিমান এটা ভাল নালাগে। সেউজীয়া মটৰৰ বাক বাকলিটো আকৌ ধুনীয়াকে গলি যায়, বেছি সোৱাদ লাগে আৰু।
হয়, হয়, মোক সৰু থাকোঁতে এইয়া টিফিনত লৈ গৈছিলে নহয় কেতিয়াবা। মোৰ মাতো এনে বাৰু চাকৰিয়ালে আছিল। মোৰ কাৰণে সদায়- সদায় এনেকে ধুনীয়াকে ৰুটি কিবা বাপ বাকি বনাই দিব নোৱাৰিছিলোঁ আৰু কিন্তু কেতিয়াবা কেতিয়াবা এনেকে দিছিল বনাই- ঘুগুনি, ৰুটি, আলু ভাজি এতিয়া আৰু বৰ প্ৰিয়কে মানে ভালকে খাওঁ আৰু।
হয়।
অঁ' মন-মনত আছে তোমাৰ।
অঁ' আছে আছে। মা আৰু মই অকলে থাকিছিলোঁ এতিয়া বা হোষ্টেলত আছিলে। সেইকাৰণে দিন ভালকে মনত আছে আৰু মাৰ লগতে- অতিবাহিত কৰিছিলো দিনকেইটা।
অঁ অঁ' ঠিকে আছে দিয়া। এতিয়া আৰু নিজে বনাই বনাই খাব পৰা হ'লা ধুনীয়াকে।
অঁহ' অঁ' এতিয়া আৰু মাৰো ডিউটি দূৰত হৈ গ'ল। বাৰো ডিউটি ডিউটি থাকে, মোৰো কলেজ থাকে কেতিয়াবা কেতিয়াবা, সেনেকে আৰু তিনিওটাই মিলি মিলি মিলি বনোৱা যায় আৰু এখাজ এখাজ।
অঁ' অঁ'।
হয়।
ঠিকে আছে দিয়া তেতিয়া হ'লে, বাকী আৰু এনে তুমি উমঁ' ৰা তি এনে কি কি খোৱা সদায় ৰুটিয়ে খোৱা নে কি?
ৰাতি নহয়, ৰুটি- খাওঁ মাজে- মাজে ৰুটি খোৱাটো ভালো বাৰু কিন্তু আমাৰ সদায় ৰুটি খোৱা নাযায় তেনেকে। ভাতে খোৱা যায় বেছিভাগ ক'ব গ'লে।
উম।
উমঁ' কেতিয়াবা দুপৰীয়াৰ চবজি ভাজি এইবোৰ থাকে। ভাতকেইটা বঢ়াই দিয়া যে টাইমো নহ'ল। এ ৰুটিও খোৱা যায় মাজে মাজে, নোখোৱা নহয় একেবাৰে। এনেকে আৰু ভাতৰ লগত কেতিয়াবা আলু-পিতিকা। দালিও, ৰাতি আৰু বেছি হেৰিকে নাখাও আৰু হেভিকে নাখাও। কমকে খোৱা যায় ৰাতি। ৰাতি বেছিকে খাবও নালাগে বাৰু তেনেকে- পঢ়িছোঁ দেখোন দুপৰীয়াৰ সাঁজ ভালকে খালে হৈ যায় আৰু ৰাতি অকমান সোনকা সোনকালে আৰু অলপমান কমকে খাব লাগে নহ'লে হজম-
অঁ' অঁ' অঁ' ৰাতি অকমান পাতলকে খালে ভাল আৰু ৰাতিপুৱা লৈ গাটো অকমান মানে পাতল পাতল লাগি থাকে। আৰু বেছি উমঁ' বেছি পেট ভৰাই খালে ৰাতি হজমটো কমকে হয়।
অঁ।
টোপনিও ভাল নে, খাই লৈতো আৰু বেছিকে কষ্ট কৰা নাযায় ন' ৰাতি। আমি শুইহে থাকো, শুইহে থাকো। সেইকাৰণে অকণ কমকে খালেও হৈ যায় আৰু তাৰ পৰা- ৰাতিপুৱা অলপ ভালকে খাব লাগে, দুপৰীয়া এসাজ অলপ ভালকে খাব লাগে। তাৰ পৰা ৰাতি ৰাতিৰ সাঁজ অকনমান পাতলকে খালেও হৈ যায় চলি যায়।
উমঁ' উমঁ' ৰাতিপুৱা বেছিকে খাব লাগে মানে গোটেই দিনটোৰ শ গোটেইখিনি গোট কৰিব কাৰণে খাই চাগে, ৰাতিপুৱা সাজটো ভালকে।
অ', দিনটো আমি বিভিন্ন ধৰণৰ কাম-কাজত ব্যস্ত হৈ থাকো গতিকে।
হয়।
শৰীৰৰ বহুত পৰিমণৰ শক্তিৰ প্ৰয়োজন হয় ন, তো উম, আমি খালেহে শক্তিটো পাম হয়নে, উম। সেইকাৰণে আৰু ৰাতিপুৱাটো ভালকে খাব লাগে আৰু।
হয়, হয়, ঠিকে কৈছে।
অ', এতিয়া ইমান গৰম পৰিছে ন আৰু ইমান মানে উম, ঘা- ঘামি ঘাম ওলাই থাকে আমাৰ। সেয়েহে পানীও বহুত পৰিমাণে খাব‌ লাগে।
হয়, পানীতো এনেও খাই থাকিব লাগে।
উম, উম, পানী। খা- খাম, গৰম দিনত বেছিকে মানে পানীটো আমাৰ শৰীৰত ঘাম, ঘাম আকাৰে ওলাই ওলাই গৈ থাকে ন শৰীৰৰ। পানী খিনি, সেয়েহে সময়ত সময়ে অলপ মানে পানীটো খাই থকাটোৰ প্ৰয়োজন। উম, উম, সেইকাৰণে নহ'লে পানীটো যদি, পানীৰ পৰিমণটো যদি কমি যায়, শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। উম, উম, উম।
এনে দিনত আপুনি কিমান মান পানী খায় কেই লিটাৰ মান খায়?
অ, মোৰ নিয়মিতভাৱে মোৰ দুই লিটাৰমান হৈ যায় দিয়া, দুই আঢ়ৈ লিটাৰমান হয় আৰু উম। ৰা-ৰাতিপুৱা উঠিয়ে মুখখন ধুই অলপ কুহুমীয়া গৰম পানী খাই লওঁ। তাৰপিছত বাকী আৰু দিনৰ ভাগত আৰু ঠাণ্ডা পানীয়ে খোৱা যায় আৰু।
হয়, হয়, গৰমৰ দিনত গৰম পানী খাবও নোৱাৰি দিয়কচোন।
অ', ভাল নালাগে ন ঠাণ্ডা পানীতো পা খালেহে দেখোন পিয়াহটো কমে।
অ', তাকে তা
উম, আ। ঠা-ঠাণ্ডাৰ দিন কেইটাত বাৰু কুহুমীয়া গৰম পানীয়ে ফ্লাক্সত ভৰাই থোৱা থাকে। আহ, তেনেকেই আৰু দিনটো খাই থকা যায় আৰু ডাঙৰ, ডাঙৰ এই গৰম পানীত থোৱা বটল আছে, দিনটো গৰম হৈ থাকে। তেনেকুৱা বটলত পানীটো দিনটোৰ কাৰণে গৰম কৰি থৈ দিয়া যায়। তেনেকে অকন অকনকে খাই থাকো আৰু গৰম দিন কেইটা ৰাতি পুৱাই কুহুমীয়া গৰম পানী খাওঁ, তাৰ পিছত আৰু দিনটো ঠাণ্ডা পানী চলি থাকে আৰু।
অহ, ঠিকে আছে।
উম। তাকেইতো, এতিয়া অহ, তুমি এতিয়া পঢ়িবা নে শুবা এতিয়া?
অকমান পঢ়ি শুম আৰু এঘাৰটা মানত সোম। এক ঘণ্টা অকমান কিতাপখন চাই লও। ছত সোম আৰু।
অ', দিয়া ঠিক আছে দে তেতিয়াহ'লে পঢ়া ন, বেছি সময় কথা পাত তেতিয়া তোমাৰ দিগদাৰী নকৰোঁ।
আহ। অহ ঠিক আছে দিয়ক ৰাখিছো। অহ অ শুভৰাত্ৰি শুভৰাত্ৰি।